হেল্লো'।
অ', প্ৰথমটো এইটো মোৰে আছিলে, তোমাৰ মোক মানে তোমাৰ এই অথনিতে কল কৰিছিলো।
অ', মই বেলেগৰ বুলি কাটি দিছো আৰু।
নাই, নাই, নাই, এই এতিয়া নহয় তুমি যেতিয়া মেছেজ কৰিছা তেতিয়া তেতিয়া, তেতিয়া মই কল কৰাই নাই, মই তোমাৰ এই বহুত আগতেই কৰা।
অ', অ'।
জানোঁ কিবা গ্লিচ মৰাৰ কাৰণে চাগৈ কল কলটো অকণ এই নাই এইটো খোৱাৰ পৰা উঠিছো চাহকন খুৱাই নে খাওঁ হে।
অ'।
তুমি?
এয়া আছোঁ এনে, আছোঁ এনেই।
শুৱাৰ পৰা উঠিলা? কি তোমালোকে কি সোনকালতে শুৱাৰ পৰা উঠা মানে। কেইটা মানত উঠা?
হা? উম, সোনকালে মানে মোৰ দেৰিয়ে হয়, দেৰিয় হয় আজি আঠ তাত উঠিছো।
মই উঠিছোঁহে এতিয়া, চাৰে দহটাত উঠিছোঁহে।
উম, তোমাৰ কেইটা হ'ল?
আহিব আৰু চাগেহে অ', হা, হা।
তোমাৰ কেইটা হ'ল টাস্ক?
মোৰ তোমাৰ নতুন একাউণ্ট হেই।
নতুন।
কজি কোৱা নাছিলে নে, কালি তোমাকে কৈছিলোঁ নে, কাৰোবাক কৈ আছিলো নতুন একাউণ্ট বুলি।
অ', অ'।
নাই হোৱা।
হা?
অ'। হা?
তোমাৰ খতম হোৱাই নাই বোলো?
নাই হোৱা মোৰ সোতৰ তাতে আছে। হেল্ল'।
সোতৰ তাতে আছে ধৈৰ্য কাইলৈ তো
সোনকালে
কাইলৈকে লাষ্ট ডেট দেই, কৰি থাকা আজি যিমান পাৰা। নাই কাইলে, কাইলে পাৰিবা। কাইলৈ, কাইলৈকে পাৰি মানে চোৱা তেৰ তাৰিখলৈকে কৰিছে বুলি কৈছে নহয়, তোমাৰ তেৰ তাৰিখে কৰিব পাৰিবা।
অ' মই ভাবিছোঁ বিছটা কমপ্লিট কৰি আৰু নকৰোঁ, মই ভাবিছিলো কি বিছটা কমপ্লিট কৰি নকৰোঁ বুলি ভাবিছিলো।
তোমাৰ, তোমাৰ চাগে তেতিয়ালৈকে কেইটামান যাব জানা আ পঁচিছ বা চৌবিছটামান যাবা ছাগে তেতিয়া তোমাৰ ওৱান এইটটি মিনিট কমপ্লিট হ'ব।
উম, উম।
তুমি ডেছবৰ্ডত হিচাপ কৰা তোমাৰ টাইমটো কিমান মানে একচেপ্ট কৰা টাইমটো হিচাপ কৰি পেলাই উলিয়াই পেলোৱা তোমাক কেইটা কল কৰিব পাৰিবা আৰু।
উম, চাব লাগিব ৰখা টাইমটো।
ডেছবৰ্ডত চাব পাৰা।
উম। ক'তলৈ কি যোৱা
উম, ক হৈছে তোমাৰ মানে মোৰে তোমাৰ এই মই পাঞ্জাৱ এছ বি আই একাউণ্ট এটা খুলিব লাগে। এছ বি আই একাউণ্টটো খোলা নাই সেইকাৰণে আজি নোৱাৰিম বাৰু আজি দেওবাৰটো সেইটো কাৰণে মানে তোমাৰ এই তালে গৈ পেলাই উম, এটিমলৈ গৈ পেলাই পইচা এ, মই সুমিয়াই থওঁগৈ মানে কি উলিয়াই আনোগৈ। জিপেত আছে, জিপেৰপৰা মানে উলিয়াব ভয় লাগে।
কিয়?
তোমাৰ এই কাম এটাৰ কাৰণে লাগে ৰখা মানে এইটো তোমাৰ এতিয়ালৈকে মই উলিৱাই নাই যে।
উম, উম।
এবাৰো এ টি এমৰপৰা ওলোৱাই নাই, এতিয়া যদি মোৰ নতুন একাউণ্ট নতুন এ টি এম এতিয়া নতুন এ টি এম বোলে, এই নতুন কাৰ্ডখনৰপৰা যদি পইচা নুলিয়াও পাছত আকৌ দিগদাৰ হ'বতো সেইকাৰনে উলিয়াই চাংগৈ আজি।
অ', অ'।
তাংগৈ কি হয়, কি নহয়।
হয় নাই?
চাহ এতিয়া মায়ে বনাইহে আছে, বনোৱা মানে হোৱা নাই, এতিয়ালৈকে সেইকাৰণে খোৱাই নাই।
উম।
বাকী চাহটোতো এতিয়া খাম, ভাতটোতো পাছত খাম, এতিয়াতো ভাতটো খোৱাৰ নিয়ম নাই বাৰু। বাকি তুমি?
উ, মই চাহ খালোঁ, ভাত বনাই আছে। ভাত হ'লে সে নহয় নহয়, মায়ে বনাইছে। তিনি আলিৰপা সেইবোৰ কো লাগে।
মই ভাবিছো, আকৌ তুমি নিম মই ভাবিছোঁ তুমি বনালাই নেকি। তুমি মানে চব বনাব জানা ন'?
জানো অ'।
উ, তোমাৰ ফেভৰেট মাংস কি মাংস?
ব্ৰইলাৰটোহে বেছি ভাল লাগে খাবলে।
কি কোৱা বে।
উম, গাহৰিটো ভাল লাগে। উম, ভাল পাওঁ কিন্তু বেছি খাব নোৱাৰি। বেছি একো মাংসই খাব নোৱাৰো, দুপিচ, তিনি পিচ উম, দু পিছ, তিনি পিছ খালেই হৈ যাই।
আঠ মাংস খাবা, তেলটো বেছি খোৱাৰ কাৰণে তোমোলোকৰ এনেকোৱা হয়।
উম, খাওঁ।
আমাক, আমাক তুমি আধা কেজি দিয়াচোন আমি চাফা কৰিম।
অ' গাহৰি মানে তোমাৰ ভিতৰত বনাব নিদিয়ে।
আমাৰো ছেইম।
বাহিৰত ওলাব লাগে যে, এইখন আমনি লাগে এ বস্তু, চস্তুক
আমাৰ ঘৰত মই যদি গাহৰি আনো, মোক যে ঠেং ভাঙি পেলাব।
অ'।
কিন্তু, মই মানে এই লগৰ এটা ঘৰত নহয়, বেলেগৰ ঘৰত খাওঁ আৰু
অ'।
অ'।
উম।
পালিব, নোৱাৰে ন, মানে মই নাপাল পালিব নহ'বই ন। ঘৰৰ চবেই পালে মই নাপালো আৰু।
অঁ, অ', অ'।
এইটোৱে, এতিয়া বাকী তোমালোকৰ ঘৰত কোন, কোন আছিলে?
ঘৰত মোৰ মা, দেউতা, দাদা আৰু মই। মা, দেউতা, দাদা আৰু মই।
সেইটো কথা কালি সুধছিলোঁ কিন্তু, মানে পাহৰি গ'লো এতিয়া।
হয়, নেকি।
এই, এইটো কি ক'ম বুলিছোঁ, কিবা এটা সুধি আছিলা তুমি।
অছো, আজি বতৰ কি ভালেই লাগিছে বোলো ইমান গৰম নহয়।
অ', অ', বতৰটো অ', বতৰ মানে বৰষুণতটো নাই, একে ৰ'দো নাই। কিন্তু, তোমাৰ উমি, উমি যে
জানাই মই যদি পুৰিং পিন্ধিআছো মই মানে ঘামি আছোঁ তেওঁ ঘামি আছো। ন', গৰমত পুৰা গৰমত।
এইটো মানে উমি, উমি গৰমটো যে পেলাই যে এইটো গৰম।
উম, উম, মই কল কৰিম হা পাছত।
অ', অ', এতি অ, শুনি আছোঁ অ, কোৱা। কি, কল কেতিয়া কৰিবা অ, কৰিম, কৰিম মাত তুমি মোক মে তুমি মোক মেছেজ এটা দি ল'বা।
উম, এতিয়া নকৰো বাৰু, মই মানে তিনি আ-আলি পৰা আহি লওঁগে।
উম, উম, উম মানে এতিয়া তোমাৰ কৰি লোৱা, ময়োঁ কৰি লওঁ। মই তোমাক খবত উঠিছোয়ে। উম, মাত মোক মেছেজ এতিয়া মানে কৰিবলৈ ভাল
অ', অ',
এতিয়া মানে বেলেগৰ লগত একো কথা এটা নাপাতো আৰু তোমাৰ তাৰপিছত দে আজৰি হৈ লওঁ, তাৰপিছত আকৌ আৰু তাৰপাছত হ'ব। আজি মানে পৰা মানে কাম কৰি লওঁ, আৰু বুজিছাঁ পাছলৈ মানে নথওঁ।
উম, উম সেইটোৱে
তেতিয়া মানে তোমাৰ কাইলেলৈকে ইমান প্ৰেছাৰটো নাথাকিব।
নাথাকে অ'।
সেইকাৰণে মোৰ যে নিওৱে কাৰণ সি মই শেষ কৰা টাৰ্গেট লৈ আছোঁ', কিন্তু অ', হয়। কৰিবয়েই লাগব। মোক কেইটা হৈছে জানা, মোৰ মোৰ মোৰ পাঁচটা হৈছিলে, পাঁচটা হৈছেহে। লগত আকৌ তোমালৈ যেতিয়া কৰিলো, তুমি যে এবাৰ নধৰিলা - সেইটোও এড হৈ গ'ল চাবিনটো গ'ল মই গমেই নাপালো, এত
অ', এড হৈ যায়। মোৰো তেনেকে ,
মই আকৌ এডিট কৰিব বিচাৰিছো, এডিট হোৱা নাই।
অ', মোৰো তেনেকুৱা হৈ গ'ল
তাছত এটা কলিঙেই গুচি গ'ল সেইকাৰণে মানে সেইটো বাদ দিছো, এ কিয় কওঁ এয়াই ইমান মেটাৰ নকৰে। পাছত এনেও আকৌ মই ফোন কৰিব নোৱাৰিলেও আকো বেলেগে কৰিব পাৰিব।
উম সেইটোৱে, তুমি এইটোত কৰা দিনটো হৈছে ন? আগৰ পৰাইটো
এই মই আগৰ পৰাই কৰি আছো, কিন্তু মানে ন এটোত
উম নিও হয় এইটো গম পাইচো উম
আৰু যে অ নিউ এপটোত কৰিছা নাই
হা? হা? হা? আ নিউ এপ? তোমাৰ গই, এই আজি কৰিমেই চাগে। তুমি কি, তুমি কৰিলা?
নাই। মোৰ মানে বাকী খিনি হেৰি কৰা আছে। কলটোহে কৰা নাই।
কলটো কৰা নাই?
নাই কৰা।
ময়ো কৰাই নাই হেই সি
অহ।
বাকী এই এইটো, কলটো আজিয়ে ছাবমিট কৰিব লাগিব বোলে? টেষ্টটো?
হয় নেকি?
উম', ফুট কেতিয়া মানে দেত আছে আৰু, আহ চোৱাচোন তুমি। আহ কি হ'ল
হেল' মোৰ যে কি হয় জানা?
তোমাক এই কি?
অ',
হেল্ল',
অ।
তাৰ পিছত তাই মানে মোক ইউ পি আইটো দিলেত কালি সোমাইছে। তাৰ পিছত যে তাছেই নহয়।
নহয় তোমাৰ তাষ্কটো চাগে সম্ভৱ, অ' তাই এইটো কাম কৰি দিলে ন! নহয় চেঞ্জ, চেঞ্জ কৰিব পাৰি নহয়।
অঁ অঁ অঁ, তুমি মানে লগ
তুমি মানে লগৰজনীৰ এইটোত সোমাইছা মানে?
অ।
বাকী বোৰ
কি হয়
হেল্ল' হেল্ল'। হেল্ল'। হেল্ল'।